হেল্ল'
দেউতা ক'ত আছিলে আপুনি
মই এইফালে ওলাই আহিছিলোঁ, কোৱাচোন।
মই বোলো আপোনাৰ পাৰ্চেল এটা আছিলে।
পাৰ্চেল এটা
আপুনি পাৰ্চেল এটা আছিল আপোনাৰ। আপুনি কিবা অৰ্ডাৰ দিছিলে নেকি
মই অৰ্ডাৰটো তেনেকে দিয়া নাছিলোঁ। হেৰি এটা দিছিলোঁ বাৰু টি চাৰ্ট এটা।
অ' আপোনাৰ টি চাৰ্ট নহয় কিবা বেলেগ এটা আহিছে আপোন নামতে আহিছে মই বোলো আপোনাৰ আপোনাৰ নেকি সেই কাৰণে আপোনাক ফোন কৰিলোঁ।
অহ' হয় চাগে দেই মোৰ মানে ভণ্টিও দিব পাৰে দেই মোৰ মোবাইলৰ পৰা
অ' হ'ব পাৰে, আপুনি কি ৰাখিব নে নাৰাখে।
ৰাখিম।
মানে পা চাৰ্টটো আপুনি কিমান কিমান দামৰ ভিতৰত দিছিলে অ' এইটো আপোনাৰ অফাৰ পাইছে আপুনি চাৰে পাঁচশ টকাত পাই আছে।
চাৰে পাঁচশ হ'ল নেকি
হয়, আপুনি এতিয়া আপুনি ক'ত আছে নো
মই এয়া ওলাই আহিছিলোঁ এতিয়া দোকানলৈ মাল কেইটামান নিবলৈ
আচ্ছা, আচ্ছা আপুনি কি আহক কিমান টাইম লাগিব আহোতে আপোনাৰ
আধা ঘণ্টামান লাগিব।
অ' মানে আজি ভাবিছো মই মানে দি থৈ যাম বুলি মোৰ মানে এফ বেলেগ এফালে যাব আছিল মই আজি এইফালে নাহিম আৰু
হয়ঁ নেকি? তুমি অকণ পিছতকৈ আহা দি থৈ যাবা। অঁ কৰিমদে নিচ্ছয় কৰিম। চবকে সিপাকে বা বাকী তুমি কিহত কৰা?
এ মই বৰ্তমান হেট কৰি আছোঁ তোৰ এ ফ্লিপকাৰ্ট।
ফ্লিপকাৰ্ট ন এই ফ্লিপকাৰ্টত তোমাৰ দিনে কিমান অৰ্ডাৰ মৰা?
এই মোৰ দিনত এতিয়া নতুন বেছি নোলায়। মই পোন্ধৰ বিশটা মান মাৰো আৰু।
পোন্ধৰ বিশছটা মান ন।
কিয় আপুনি কৰিব নেকি?
তাকে ভাবিছিলোঁ মানে মাজতে মোক। কৰিম বুলি ভাবিছিলোঁ, মানে কেনেকে কি পইচা দিয়ে, মই নাজানোঁ নহয়। তাৰমানে কি- এটা পাৰ্চছেডক কেই টকা কিমান দেয়ে হাজিৰা টাইপট।
আচ্ছা। আচ্ছা, আচ্ছা সেইটো মই মোক সুধিব লাগিব ৰ' মই নতুন যে মই ইমান গ'ম নাপাওঁ। আপোনাক মই সুধি জনাম বাৰু।
উমঁ।
আপুনি কি এতিয়াতো আপুনি এনেও নাহে, আপুনি দেৰি হ'ব অহা।
আহা অকণ দেৰি হ'ব, পাৰিলে তুমি মোক ঘৰত দি থৈ যাবা? প্ৰিপেড হয়ঁ, পেমেণ্ট কৰি থোৱা আছে।
বাকী আপোনাক বহুতৰ বহুত দিনৰ মই আপোনাক ফোন কৰিলোঁ। খবৰ খাতি ভালেই নহয়?
খবৰ খাটি ভাল ভাল তোমাৰ?
আছোঁ আৰু যেনেতেনে -
আছা, ঠিকে আছে বাকী-
ওম।
পঢ়ী থকা নাই মই এতিয়া এই বিজনেছ এটা মাথা মাৰি আছোঁ।
কিহত কি কি বিজনেছ কৰিবা। গাহৰি ফাৰ্ম খুলিব নেকি গাহৰি ফাৰ্ম ময়ো খোলা আছিলে বাৰু।
অঁ!
মোৰ মথা নাই স খুলিম খুলিম মেলি কি কৰওঁ খুলিলো নেকি একেলগে
পাৰী খুলি দিব।
আপুনি কি আপোনাক মই লগ পাব মই কথা পাতিৰ কাৰণে ভাল হয় আপোনাক লগ পোৱাই নাই এতিয়া মই।
দোৰিবা সন্ধিয়াকৈ আহিবা এপাক।
অঁ সন্ধিয়াকৈ যাম বাৰু আপুনি কিমান সময় ঘৰত থাকিব বা ঘৰত থাকেনে নাই?
ঘৰত মই থাকোঁ থাকোঁ মই সন্ধিয়াটো ফ্ৰিয়ে থাকোঁ ঘৰতে থাকোঁ।
উমঁ মই যাম বাও আপোনাৰ মানে অলপ কথা চথা ভালকৈ পাতিব লাগিবত বিশছজনৰ ওপৰত।
উমঁ উমঁ!
এতিয়া কষ্ট পইচা যাব না অলপ লোকচান হ'লে বেয়া লাগিব মানে।
সেইটো হয় বাইদে গাহৰি তুমি এনেই কেইজনীমান মানে পোহাৰ ৰান্দা মাই-
মই আপোনাৰ দু তিনি চাৰিটামান লৈ আহোঁ নেকি?
চাৰিটামান ন।
হয়ঁ আপুনি?
ময়ো তাকে ভাবিছোঁ অষ্ট্ৰেলিয়ান গাহৰি আনো নেকি?
অষ্ট্ৰেলিয়ান ন!
ওম!
ওঁম পইচাটো মানে এটা দামটো কিমান পৰিব গম দামটো কিমান ল'ব?
অষ্ট্ৰেলিয়ান পোৱালি চাৰি হেজাৰ মানত পাই যাম বুজিছা।
চাৰি হোজাৰ মানত ন।
উম, অ, মাথাটো কি মাৰিচো বুইচা গাহৰি মই কিনিম কিনি পেলাই পুহিম। পুহি পেলাই মই গাহৰিটো নিজে পুহি পেলাই মই এখন গাহৰি মানে অনলাইন মানে যে উম-উম গাহৰি বেছি মিট বেচিব পাৰি যে আজিকালি অনলাইন যে স্ম'ক পৰ্ক এইবিলাক তেনেকৈ মানে অনলাইন বিজনেছ এটাও কৰিম বুলি ভাবি থৈছো।
মানে ভা এটা কাম কৰো আমি দুইটাই মিলি কৰি দিওঁ।
দুটা মিলি কৰিম ভাবিছোঁ কিন্তু তুমি কিমান মান পাৰ্টনাৰশ্বিপ কিমান পইচা মানে ইনভেষ্ট কৰিব পাৰিবা?
মই আপোনাক বিশ মান দিলে হ'বনে?
বিছমান হৈ যাব।
অ, মানে মই প্ৰথম বিশ মান দি ল'ম লাগিলে এক্সট্ৰাকৈ দিম বৰু এতিয়া মানে মোৰ লগত বৰ্তমান পইচা ইমান নাই। মোৰ তাত বিশটা বিশটাহে আছে অ, হ'ব হ'ব সেইটো হ'ব। মই কামটো মিলাই ল'ম মানে মই এতিয়া বৰ্তমান কামটো কৰি আছোতো বেছি সোমাৱা নাই বি এতিয়া মোৰ জমা বিছটা আছে, বা মই কামতো কৰি এইটো মাহত দৰমহা পালে আপোনাক পাঁচ এটা দি দিম।
উম, ঠিক আছে।
তেনে আপুনি বিজনেছটো কেতিয়া পা ইষ্টাৰ্ট কৰিম বুলি ভাবিছে? এনে কেতিয়াবা বিচনেচ কৰিব?
মই তাকে ভাবিছোঁ ৰখা এই এই নেক্স উইকৰ পৰাই তাৰমানে এইটো সপ্তাহৰ পৰাই মই কৰোঁ নেকি কামটো।
আটচ্ছা আটচ্ছা। মানে বিজনেছটো আকৌ জ ল্দি ষ্টাৰ্ট কৰিব মানে মই ভাবি আছিলোঁ কৰি দিম বুলি ঘৰৰ কথা এটা পাতিলোঁ। মাহঁতে কৈছে তাই একো ন ষ্টাৰ্ট কৰি দে মানে মই পটা চাটা চিপ এটা বিচাৰি ফুৰিছো আপোনাক ফোন কৰিলো ভাল হ'ল।
অ'।
এতিয়া আপুনি হেৰি কৰিব কি বুলি কয় ত', আমাৰ ঘৰলে এপাক আহিব সন্ধিয়াকে।
অ, যাম দিয়া, উম, উম।
আপুনি আহিলে মোক ফোন এটা কৰিব খালি মানে মই খোৱা টাইমতো ওলাই যাওঁতো আপোনি মোক নাপালে ঘূৰি যাব নালাগে মানে।
ঠিক আছে নিশ্চয় নিশ্চয় যাম তুমি চিন্তা কৰিব নালাগে।
হয়, হয়। বাকী কিন্ত কি? দোকানত গৈছে নে কিবা এনে বেলেগ কামত ওলাই গৈছিলে?
এ ঘৰৰ অলপমান মাল বস্তু সামগ্ৰী আনিবৰ কাৰণে মই আহিছিলো।
কিবা দোকানৰ মাল
ঘৰত মানে ঘৰত মানে মই উকলেই ন, মানে অলপ মানে প্ৰেছাৰটো পৰে এটাই ল'ৰা।
উম, বাকী ফাদাৰ মাহঁতৰ খব বাকী মাহঁতৰ খব
ফাদাৰৰ বয়স হৈছে মাৰো বয়স হৈছে এতিয়া ফাদাৰে কাম কৰিব নোৱাৰা হৈছে।
এনেই মাহঁতৰ দেতাহঁতৰ খবৰ ভালেই।
ভালেই ভালেই আৰু ঠিকে আছে আৰু চলি আছো।
উম, বাকী আপোন কিবা আপোনাৰ কিবা মাজতে শুনিছিলো গাড়ী চাই লব গাড়ী চাই লৈছিলে নেকি আপুনি?
অ, গাড়ী এখন লৈছিলোঁ বালিন' এখন।
বালিন' ন'?
এইয়া বহুত জ্বালা বুজিছে এইবিলাক গাড়ী লোৱাত ভাল কয় মেনটেনেইন্চ বহুতে এ
গাড়ীখন এতিয়া ল'ম বুলি ল'ব পাৰি কিন্তু পিছত মেন্তেনেচ কৰিবলৈ টান ভাল চাকৰি এটা নহ'লে হাতত।
উম, ই এম আই মাৰিবলৈ কোনোবা মাহত বিপদ হৈ হৈ যায় বুজিছা, ধাৰ ল'বলগীয়া হৈ যায়।
এ, হয় হয় কিয় জানে আপোনাৰ হাতত যদি ভালকৈ যে আপুনি ত্ৰিছ চল্লিছ হাজাৰ বা পঞ্চাছ হাজাৰ টকাৰ চাকৰি এটা নকৰে আপুনি ই এম আই দিব মোৰো গাত লাগি যায়, এতিয়া আপুনি এখন গাড়ী ল'ব গ'লে আপুনি ই এম আই কমেও মান্থলি পাঁচ ছয় হজাৰাকৈ দিবই লাগে।
সেইটোৱেতো আৰু কি ক'বা বুজিছা।
এতিয়া আপুনি যিমানেই আজি আধাটো গাড়ীতে দিয়ে, গাড়ীতে দি দিয়ে আপোনালৈ নিজৰ থাকিল কি আকৌ ঘৰৰ খৰচ আছে, আপোনাৰ নিজৰ খৰচ পাতি আছেই।
উম, সেইটোয়ে আৰু কি ক'বা।
সেইকাৰণে গাড়ীখন লোৱাৰ আগত প্ৰথম বহুত ভাবি ল'ব লাগে।
তাকে নভবা নোশুনাকে লৈ ল'লোঁ বোলা এই য'চত এতিয়া বুজিছা, এতিয়া পস্তাই আছোঁ।
কি কৰিব এতিয়া বেলেগ এখন আপুনি ল'ব নে সেইখন বিকিব নেকি আপুনি এইখন?
নিবিকো ৰখা চলাও অলপমান দিন। যেতিয়ালৈকে কিস্তি মাৰিব পাৰোঁ, এ, ছমাহ মান হৈছে।
ছমাহ মান হৈছে ন'?
উম, এ, লোনেই লৈছোঁ বুইছা তিনি লাখ টকা।
কি অ' গাড়ীৰ কাৰণে?
উম।
আপোনাৰ বহুত কষ্ট হ'ব নহয় লোনখিনি দিওঁতে।
সেইটোৱেতো কি ক'বা লোন এ, মাৰি আছোঁ, এই সাত আঠ হাজাৰ টকাকৈ আহে বুজিছা।
এই ৰাম, আপোনা আপোনাৰ মান্থলী কিমান পায় আপুনি আঠ হাজাৰ টকা যদি ইনষ্টলমেণ্টে দিয়ে?
মান্থলী কি ক'বা আৰু এইয়া। বেপাৰ কৰোঁ আৰু বেপাৰৰ ওপৰত কথা, কোনোবা এদিনা মাহেকত আকৌ চল্লিশ হাজাৰ মান টকাও পাই যাওঁ।
হয় হয়।
এই ঠিকা কামে কৰোঁ বুজিছা, ঠিকা থাপলী কাম কৰোঁ ৰাস্তা ৰাস্তা চাস্তা ঠিকা লওঁ তেনেকা কামো কৰোঁ।
আমাৰ এফাল ৰাস্ত ৰাস্তাটো ইমান বেয়া হৈ আছে যে কিয় আপোনালোকৰ এই ফালে আপুনি কি ঠিক কৰিব পৰা নাই নেকি আপোনালোকে।
ঠিক কৰিব বই পা ৰাস্তাটো মোৰ সেই মোৰ হেৰিয়াত আহা নাই চাগে, চেংচন মোৰ নামত কৰিলে মই এইটো কৰিমেই ন'।
হয়, আপ পুনি য'ত কৰে তাত মানুহ আছে ক'বচোন, আমাৰ ৰাস্তাটো মান অত্যন্তই বেয়া গাডী চলাবই নোৱাৰি।
নোৱাৰি ন' ৰখা মই জনাম ওপৰৰ সেই মানুহক জনাম কথাটো।
মানে আজি বহু দিন হৈ গ'ল। ঠিক কৰিম ঠিক কৰিম ঠিকেই কৰা নাই, আজি দুই তিনি বছৰ ওপৰত হৈ গ'ল এতিয়ালৈ ঠিকেই কৰা নাই।
মই জনাম জনাম, নিশ্চয় জনাম কথাটো মই জনাম।
এয়া আপোনাক কেতিয়া আপুনি কেতিয়া মানে ঠিক কৰিম বুলি ভাবিছে?
কেতিয়া মানে মানে কি ক'ম এতিয়া
মানে আপুনি কথাটো কেতিয়া মানে জনাব পাৰিব, কি কি আপুনি কেতিয়া মানে জনাব পাৰিব এনে কথাটো?
মই অফিচ গ'লে জনাই দিম দিয়া।
আ, আজি অফিচো যোৱাই নাই।
নাই অফিচে যোৱা নাই, আজি ছুটি লৈছোঁ।
আচ্ছা আচ্ছা, বাকী খানা চানা খাম ওলাবা এদিন।
অ ওলাবা ওলাবা চানডেত, দেওবাৰ এটা ভালকৈ ঠিক কৰি
হয় হয় খানাটো কিন্তু ভালটো খাম দেই।
গাহৰি ছাগলী
হয় হয় ভালকে খাম কিন্তু লগত বইলাৰ থাকিব লাগে কেছ নাই, মাছো খাম লগত। ভালে খাম মানে এটা পা পাঁচ মানে তুলিম আৰু।
খালী মোক জনাবা, খালেই হ'ল তুমি খালী মোক জনাবা মই নিশ্চয় খাম।
আপুনি কিন্তু সন্ধিয়া মোৰ ঘৰলৈ আহিব কিন্তু সেইটো
যাম যাম যাম এপাক যাম দিয়া, তুমি ইমান মাতিছা মই নগ'লে বেয়া হ'ব ন।
অ আহিব আপোনালোকক বহু দিন লগ পোৱা নাই।
গাঁৱৰেই ল'ৰা নগলে কেনেকে হ'ব, কোৱা?
হয় হয়। আহিব আহিব মই আমাৰ ৰাস্তটো চাই এটা পাব আপুনি ক'ব পাৰিব তাত ভালকে ৰাস্তাটো সিহঁত এনেকুৱা হোৱাও নাই।
উম।
কিমান টাইমত আহিব আপুনি আহিলে?
মই যাম দিয়া সন্ধিয়া যাম পিছবেলা যাম এতিয়া বহুত ৰ'দ বুজিছা, গৰমত মানুহ থাকিব পৰা নাই।
ম এই কি টাইমটো ক টাইমোটো মই গম পোৱা ভাল আছিলে।
ছটা মানত যাম দিয়া।
ছটা মানত ন?
উম।
ছটামান আপোনাৰ মোৰ ছটামানত ৰ'ব দেই ছটা নাই নাই আহিব ঠিক আছে, আ পুনি ছটা সাতটাৰ ভিতৰত আহিব মই মই আঠটা চাৰে নটা মানত মোৰ কাম এটা আছে বেলেগ।
হয় নেকি?
উ আপুনি চাৰে ছটা মানৰ ভিতৰত আহি পাৰিব পাৰিলে।
ঠিক আছে যাম দিয়া।
বাকী কি, বাকী আপোনাৰ এই মা যে শুনিছিলো ক'ত ফুৰিব গৈছিলে বোলে? কেনেকা জেগা ভালে জেগৈ জেগা, কলৈ গৈছিলে আপুনি? অৰুণাচল গৈছিলে ন?
উম।
মানে ময়ো জাবা বুলি ভাবি আছো। এইটো জেগাতটো মানে এতিয়া কেনেকুৱা মই আপুনি গ'লে আপোনা
পোৱা নাই এনেকে চুই পোৱা নাই গৈ পেলাই চাই আহিলো, বৰফ কেনেকুৱা বৰফ চুই পেলাই বুজিছা।
এইবাৰ আমি নেক্সতি পেলায় ওলাম দিয়ক, আমি এনেকৈ মিলাই মি
ভালে লাগিল দেই গৈ পেলাই তাত। বেয়া নালাগিলে, খালি ঠাণ্ডা বুইছাত। কাপোৰ-কানি গৰম কাপোৰ লৈ যাব লাগিব।
উম গম পাইছো মানে আপুনি এ আপোনাৰ বাজেটো কিমান আছিল?
মোৰ বাজেত টকা দছ হাজাৰ লৈ গৈছিলো বুজিছা, আমি লৰা চাৰিজন বাইকত গৈছিলো।
টকা দহ হাজাৰ দহ হাজাৰ আপোনাৰ আতিছে আতিছে ন?
আতিছে আতিছে হৈ যায়।
মানে নহয় মানে শুনক, মই কৈছো ধৰ এনেকৈছ চাৰে পাঁচদিন থকাকে যাম মানে।
আমি তিনদিন থকাকে গৈছিলো।
অ মানে চাৰি-পাঁচদিন থকাকে যাম মই মানে চব এবাৰতে ঘূৰি আহিম, আকৌ মানে আকৌ নাযাওঁ আৰু সেইটো ট্ৰপ মই তাতে খতম কৰিম বুলি ভাবিছো।
অ।
কিমান নিব লাগিব আকৌ তিন মানে, চাৰি-পাঁচদিন থকাম থাকিম বুলি গ'লে আপোনাক কিমান নিব লাগিব বাজেট?
চাৰি-পাঁচদিন টকা পোন্ধৰ হাজাৰ মান লৈ যাবা, কিন্তু তাত অকণ খোৱা অসুবিধা তুমি পাৰিলে গেছৰ ষ্টভ এটা আৰু খোৱা-বোৱা বস্তু বিলাক তুমি লৈ যাবা, নিজে বুজিছা গাডী লৈ
আচ্ছা যাবই চোন আপুনি মোক সেইটো কৰকচোন মানে কি কি কি মানে লগত, জেকেট-চেকেটটো এভিনিং চব নিব লাগিব চাগে এইবিলাক?
নিব লাগিব বা যি গৰম ভাই জেকট, যি ঠাণ্ডা তুমি জেকেট নিব লাগিব।
আচ্ছা বহুত ঠাণ্ডা ন'।
বহুত ঠাণ্ডা কৈছো কি এতিয়া অলপ গৰম পৰিছে, এতিয়া অকন মানে ঠাণ্ডাতো কমিছে এতিয়া যাব পাৰা।
অ', এতিয়া মানে মোৰ বেলেগ কামো আছে যে, মই বেলেগ কামত ছুটি নাপাওঁ দি এতিয়া যাব নোৱাৰে মই যদি যাওঁ তেতিয়া হ'লে মই, আৰু দুমাহ তিনিমাহ পিছত যাব পাৰি। এতিয়া মানে মোৰ বিজনেছ চলি আছে ত' মই গুচি গ'লে এইবিলাক পইচা পাতি ক্ষেত্ৰত দিগদাৰ হয়, আকৌ মোৰ কাম কৰা মানুহ কেইটাত এনেকুৱা ইমান হিচাপ নাজানে মানে, সেই ওপৰত মোৰ বিশ্বাসটো চাগে ইমান হোৱা গৈ নাই।
অ', ঠিক আছে তুমি জনাবা গ'লে, ময়ো যাম দিয়া এবাৰ তোমাৰ লগতো যাওঁ।
নাই নাই একেলগে যাম। মানে কি মোৰ মোবাইল এটা লৈ লওঁ মানে, মোৰ মোবাইল লোৱা নাইটো ভাল মোবাইল এটা লৈ লম। কাৰণ ইমানতো ইমা ইমানতো পইচা খৰচ কৰি যাম, মইতো ভাল মোবাইল এটা লৈ ফটো-ছটো উঠিব মন যাব দিয়াচোন।
মোক জনাব জনাবা তুমি সঠিক কৈ জনাবা কথাবিলাক
নিশ্চয় জনাম, আপুনি খালি লাষ্ট আপুনি কেনঞ্চেল নকৰিব কিন্তু ট্ৰিপ যোৱাটো দেই।
নকওঁ নকওঁ নকওঁ।
আপোনাৰ মই এজন, মানে জন আপোনাৰ এনে লগৰ কোনোবা আছে নেকি আৰু যোৱা?
লগৰ
অ', এনে লগৰ ধৰক মানে আপোনাৰ এনেকুৱা লগৰ, ধৰ' পাঁচ চয় সাতজন মান যাবৰ কাৰণে।
আছে আছে আগৰ গাড়ী এখন বুক কৰিম, ইন'ভা গোটেই কেইটা যাম ধুনীয়াকৈ টপটপ খোৱা বস্তু
অ', হ'ব হ'ব আপুনি মোক অ', ঠিক আছে মোক জনাব, আপুনি ইন'ভা যিয়ে গাড়ী নিনিয়ে আপুনি খালি মোক জনাব ময়ো যাম।
অকে তাতে বনাই কৰি খাম।